হেল্ল', আহ', কোৱা? এই কেনকি মোবাইল চাই আছিলো কোৱা?
হয় নেকি?
অ',
অ', কি', চাইছা মোবাইলত? গান চান চোৱা নেকি?
অ', গান চান চাও নহয় বৰ্তমান ই কিন্তু কপিল শৰ্মা শ্ব' -শ্ব' চাই আছিলো।
হয় নেকি?
অ ', ভাল লাগে ন। এই শ্ব'ৰ মতে কিন্তু এ ', নত কব গ'লে এইটো ক'ব গলে আহ কেনেে টিভিত শনিবাৰে আৰু দেওবাৰে দিয়ে কব গ'লে ৰাতি নটাৰ পৰা দিয়ে এনে মই আহ লাষ্ট মানে ইয়ৰ কেইটামান এহ', এ ', পিছত চোৱা নাছিলো ন', অ', তাৰ কাৰণে মানে ইউটিউবত চাই আছ এপিচড বিলাক লাষ্ট এপিচড চোৱা নাই তাৰ কাৰণে।
আচ্ছা।
অঁ',
কপিল শৰ্মা চাই ভালে লাগে বাৰু।
অ ', কমেডি -কমেডি কথাবিলাক অ', কমেডি- কমেডি কথাবিলাক কয় ন ভালেই লাগে ক'ব গ'লে হাঁহি উঠি যা তুমি যদি তোমাৰ যদি মানে ক'ব গ'লে তুমি যদি অলপমান মানে ডিপ্ৰেচন টাইপ লাগি আছে বা তোমাৰ ভাল লগা নাই তুমি অলপমান সেইবিলাক চাবা তোমাৰ ভাল লাগিব ক'ব গলে হাঁহি উঠিব ভালেই লাগে সেইটোৱে।
অ', সেইবিলাক চালে যেতিয়া টাইমটো
অ', টাইম -টাইমতটো পাছ হৈ যায় ভালদৰে। অলপমান হাঁহিও উঠি যায় কেইটামান কেইটামান জক কৰে সিহঁতে
আহ সেইজনৰ কিবা কিবি কথাতে ঝোকচ্ কৰি থাকে
অ সেইটো ঝোকচ্ কৰি থাকে পিছত গৈ আহ কেনেকে তাত তে সেইটো শ্ব'ত কেইটামান ল'ৰা আকৌ ছোৱালী সাজি কিনে আহে হে ছোৱালীৰ দৰে এই কৰে থাকে হাহি সি ভাল লাগে চাব কাৰণে
সিহঁতে সিহঁতে মানে কৰে আৰু ঝোক যাতে ছবে এণ্টাৰটেইন
অ সেইটোৱে ইন্টাৰটেন অ এটাৰ এণ্টাৰটেইনমেণ্টৰ কাৰণেই বস্তুটো কৰে সেইটোৱেই তুমি কি কৰি আছিলা?
মই এনেই আছো আৰু বহি
অ আচ্ছা পিছ কেনেকা গৰম কেনেকুৱা।
ভাবিছো তোমাক ফোন কৰো গৰম আজি তেনেকুৱা দিয়া নাই কমে আছে ঠাণ্ডা ঠাণ্ডাই আছে অলপ ৱেডাৰ ভালে চলি আৰু ইমানো মানে গৰম দিয়ানাই
পিনেও অলপমান বতাহ বতাহ দিছে ইমান মানে ৰদালি টো কমিছে আৰু গধূলি হৈ আছে না ৰাতিপুৱা ৰাতিপুৱা অলপ বহুত বৰষুণ দিছিলোৰ চাগে পুৰা দিনটো চাগে বৰষুণ যাব নহয় পিছত গৈ অলপমান পিছত আধা ঘন্টা এক ঘন্টা পিছত চালো ৰ'দ উঠিছে
অ ৰাতিপুৱা বৰষুণ দিছিলে নেকি?
তোমোকক দিছিলে অলপমান দিছিলে মান দিছিলে পাছ দহ মিনিটত সেইটো কাৰণে মানে বেছি জুৰিছে নাই অলপ অলপ টোপাল টোপাল কৈ দিছিললে অ টোপাল টোপাল কৈ বচ চাগে বৰষুণ চাগে মানে ৱেডাৰ পুৰা ক'লা হৈ গৈছিলে মই হৈছ চাগে বৰষুণ চাগে আহিলেই আৰু অ আচ্ছা তেন তে বছৰে ই হৈ গ'ল
তেনেকুৱা হয় মানে বৰষুণ বিলাক কেতিয়াবা কেতিয়াবা চাওঁ যে ওচৰতে কৰবাত বৰষুণ হৈ আছে কিন্তু আকৌ য'ত থাকো তাত
আহ সেইটোৱে মই এইটো বস্তু চাইছো ক'ব গলে উম পিছত তুমি যেতিয়া মানে এনে ফিৰি টাইম থাকে তুমি ইউটিউব চিউটিউব চোৱা নাই ইউটিউবত কি চোৱা চালে
চালে ব্লগাৰ বিলাকৰ ভ্লগ চাই থাকো
আচ্ছা শৰ্টছ বিলাকো চোৱা
অ চৰ্টচ বিলাক চাওতো চৰ্টছ বিলাক চাও পিছত আৰু এই কেইদিনমান স্পি বিলাকো খুব চাইছোঁ
অ প্লিজ বুলি ক'ব গলে ময়ও চাইছো ভাল লাগিছে মই মানে ক'ব গলে পুৰা এপিছত অ মানে এ অ এপিসদ টো মানে চোৱা নাই ফুল এপিচটো চোৱা নাই কি লাষ্ট মমেন্টত যে সিহঁতে যে কাজিয়াখন কৰি আছিলে বহুত ভাল লাগিছে মানে কাজিয়া খন ভাল লগা নাই মানে সঁচা কথা ওলাই গৈছে যে সেইটো বত ভাল লাগিছে আৰু ভাল লাগিছে এ মানে তাতে যে কেৰেক্টাৰ বিলাক যে আছে ভাল লাগিছে
হা মই পলিচ বিলা চোৱা ষ্টাৰ্ট কৰিছো এই একাংশা আৰু এইগছৰ মাজত যে ৰুৰু এড
অ সেইটো তেতিয়াৰ পৰাই ক'ব গ'লে আৰু অ ক'ব গ'লে তেতিয়াৰ পৰাই মানে চবৰ ইণ্টাৰেষ্ট টো আহিছে ক'ব গ'লে আগৰ যোনবিলাক আ তাতো মানে এনেই ইনটেৰেজ আছিলে তাত তথাপিও মানে ই
আৰু মানে তাৰ আগৰ এ পিছতবিলাক মই মানে পিছতহে চাইছোঁ হটষ্টাৰত গৈ পেলাই পিছতহে চাইছো আৰু এনে পুৰা এপিছত চোৱা আৰু মানে ভালে লাগিলে এইবাৰৰ স্পিচ বিলো কিবা মানে বেলেগে হৈছে
অ সেইটোৱে মানে লাষ্টৰ যোনটো এপিচডটো আছিল মানে ফাইনেল কৰিব বুলি একেবাৰে মানে চ লাষ্টত যে তাক যে ক'লে যে অ কেনেকে তুমি মোৰ পিঠ পিছে সেনেকোৱা তাৰ লগত এনেকাে কৰিছা তেনেকাে কৰিছা সেইটো বস্ত কৰিব নালাগিছিলে এটা পিন্ধো যাব নোৱাৰি ন যিকোনো
কৰিব নালাগিছিলে কিন্তু এতিয়া মানুহটো ইমচনেলি হৈ আছে ন
ন এতিয়া এইপিনে তাক তাৰোতো উম সেইটোৱে মভ অন কৰিব সেইটোৱে আৰু
তাৰ লগতেতো যাব আৰু ইমান পটকেতটো আৰু কথা কথা বতৰা বন্ধ কৰি দিব নোৱাৰে মই
অ' সেইটোৱেই অ' মানে। যেনেকে যয়োগেশ ৰুৰু আৰু আকাংক্ষাৰ লগত হৈছিলে তোমাৰ লাইফত তেনেকে কিবা হৈছিলে নে ক'ব গ'লে আজিলৈকে মানে এনে
নাই -নাই তেনেকুৱা একো হোৱা নাই।
অ' অসম
সেইটো আৰু অ টিভিত দেখালে আৰু ভাল লাগে তেনেকুৱা।
অ 'সেইটোৱে উম।
পিছত তেনেকুৱা নোহোৱাই ভাল।
অ ' হে- হে -হে সেইটোৱেই এই টিভিত এন্টাৰটেইনমেন্ট কৰিবৰ কাৰণেহে কৰিছে ।এইটো সঁচাকে নহবও পাৰে আমাক দেখাবৰ কাৰণে কৰিছে।
লাগি লাগিছিল। যে পুৰা একদম স্ক্ৰিপ্ট লিখা আছে আৰু। তেনেকুৱা সিহঁতে কৰি আছে।
এইটো বস্তু ক'ব গ'লে চবৰে ই লাগিছে কাৰণ মানে কেইটামান বস্তু সিহঁতে জানি কিনেও মানে নজনাৰ দৰে থাকে ন 'ত সেইটোতো ভাবিব এইটো স্ক্ৰিপটেড আছে যে সিহতে অলৰেডি গম পাই আছে তথাপিও সিহঁতে মানে ই কৰি আছে এভইড কৰি আছে বস্তুটো সেইটোৱে।
অ' সেইটোৱে।
পিছ তুমি কোক কিনকে ইউটউবৰত কেনেকা কুক কুকিং ভিডি'অ চোৱা নে? কোকিং চুকিঙৰ ভিড '
ইউটিউবত মই বেছি ভাগ ইউটিউব কোৱা ইষ্টা কোৱা কোৱা এ -বি কোৱা মই কুকিঙৰ ভিডিঅ'ই চাই থাকো মোৰ যেতিয়া ভোক লাগে যেতিয়া কিবা খাব মন নাযায় তেতিয়াও মানে মই এই ইউটিউবৰ এইবিলাক। খোৱাৰ ভিডিঅ'ই চাই থাকোঁ। মানে ভাল লাগে আৰু এইবিলাক ।
অ' মোৰো এইটো বস্তু ভালে লাগে ক'ব গ'লে খোৱাৰ ভডিঅ ৰেচিপি চেচিপি আহি থাকিলে মোৰ বহুত ভাল লাগে এইটো বস্তু ।সদায় তেনেকে ই কৰি কিনে বনাই ন এতিয়া আমি।
অ' কিছুমানে স্নেক্স টাইপৰ বস্তু চাই পেলাই। কেতিয়াবা, কেতিয়াবা আৰু বেছি ভাল লাগে ইভিনিং ৱৰ্ক । ফাষ্ট ফুড টাইপ কিবা খোৱা বস্তু বনাব পাৰি চাই কিনে ন?
স্নেক্স টাইপৰ বস্তু মইও চাইছো। চাই থাকে কেতিয়াবা কেতিয়াবা কাৰণ মই বনাও স্নেক্স টাইপৰ বস্তুবিলাক।
তুমি এনে মই এদিন চাইছিলো তুমি এদিন কি বনাইছিলা জানো। আহ পনিৰ দি পেলাই কিবা বনাইছিলা, আহ কেনেকে বনাইছিলা?
মই এইটো আজি মোবাইলত চাইছিলো তাৰ আগত মই মোবাইল চাই আছিলো মই ভাবি থৈ দিছিলো মই এইটো বনামে বনাম। ত' মই কি কৰিছো মই কেপ চিগাম আনিছো, টমেটো আনিছো, গাজৰ আনিছো এইবিলাকত ভাল কৰি কিনে কাটিছো মাছ। কৰি কাটিছো পাছত গৈ এ পিয়াজ খন ভাল। কাটিলো, কাতাৰ পিছত ফাছ অফ অল মই তেল গৰম কৰি কিনি। পিয়াজ অ পিছত এক এক দুই ফাল মান নহৰু। পিছত অলপমান কেপচিক কাম এ টমেটো, গাজৰ এইবিলাক অলপমান ফ্ৰাই ফ্ৰাই কৰিলো। ফ্ৰাই -ফ্ৰাই কৰাৰ পিছত হোৱাৰ পিছত মই ইখন দিলো কেনেক পনিৰ খন দিলো পনিৰ খোন অলপমান মানে অ কেনেকৈ নিমখ দি কিনে ভাল কৰি কৰি কিনে পিছত মই আপ কেনেকে ফ্ৰাই ফ্ৰাই কৰিলো। ফ্ৰাই কৰিব পিছত উঠাই কিনে একেবাৰে আকৌ যেতিয়া মই চববিলাক একেবাৰে দি দিছো। অ কেনেকে পনিৰ খন দি দিছো কেপচিকাম, গাজৰ এইবিলাক। দি কিনে অলপমান নিমখ হালধি পিছত চয়া চচ অলপমান টমেট কেচপ এইবিলাক ভালদৰে কি ই কৰি ৰে মানে একেবাৰে চবক মিক্স কৰি কিনে বাচ সেইটোৱে।
আচ্ছা, তেনেকে বনাই আছ ন।
অ। ভালে লাগিছিলে কিন্তু অলপমান। অ মানে ভালে লাগিছিলে কিন্তু অলপমান গ্ৰেভি হ'ব লাগিছিলে মানে গ্ৰেভি টো একেবাৰে শুকাই গৈছে ভাল লাগা নাই মানে এনে ভাল লাগিছিল মানে অলপমান চব চব বস্তুত অলপমানতো গ্ৰেভি হবই লাগে। না চব।
অ গ্ৰেভি হ'লেও অলপ অ তেতিয়া খাই মানে ভাতৰ লগত।
উম সেইটোৱে অ মিক্স কৰি খাব পাৰি সেইটোৱে ন মানে একেবাৰে শুকাই গৈছে। আছিলে একেবাৰে মানে।
আচ্ছা, ত' তুমি মানে পানী কম দিছিলা নেকি?
অ আহ পানী কম দিছিলো। অ তোমাক মই এটা বস্তু চাইছো হেলৌ তুমি বোলে ই কৰা অ মানে তুমি এনেকে মোক সুধিলা মই কেপ কেছ চিলি বনোছো না ত তোমাৰ মই এইটো চাইছিলো তুমি বুলে টো অ কিন্তু আলু আছে ন আলুৰ যে বাকলি বিলাক যে তুমি সেইবিলাক মানে ফ্ৰাই কৰি বোলে ভাল দৰে চিপছ ষ্টাইপ বনোৱা বোলে
কি কি কিহৰ বাকলি আলুৰ বাকলি
হম হ
আহ তুমি দেখিছিলা মোক আছা
অ তুমি এদিন এৰিছিলা তুমি এদিন এৰিছিলা মই চাইছিলো তুমি আলুৰ বাকলি বিলাক ভালকৈ ফ্ৰাই চ্ৰাই কৰি কিনে নিমখ পিছত আহ এইটো এটা ই থাকে ন কি কয় এইটো মছলা কিজানি মছলা তোৰ নাম অ তুমি চিলি প্লেক এইবিলাক দি কিনে
আচছা অ তেনেকে তুমিও এদিন বনাই খাই চাবা ৰেচিপি তুমি জানা বনাই এদিন খাবাচোন টেষ্ট লাগে অ যে এতিয়া ধৰা মে এনেই ধৰা টিভি চ চ
অ সেইটোয়েই নহয় মানে তুমি তুমি যি যে বনাইছিলে ন চাইখিনি বস্তুটো ভাল লাগিছে ক'ব গ'লে খাব মানে ভাল লাগিছিলে মই ত ভাবিছো
সেইটোৱে অ নাই যিকোনো বস্তুয়ে ধৰা যিকোনো বস্তু অলপ যদি টেষ্ট কৰি মছলা চচলা দি কেনে যদি যদি বনাই খাব পৰা যায় বস্তুটো খাব তাৰ টেষ্টটো মানে আৰু বেলেগ
অ বেলেগ অ বেলেগ বাঢ়ি যায় সেইটোৱে দিয়া ঠিক আছে হ'ব তেন্তে ৰাখো ন?
হ'ব দিয়া ৰাখিছো।
তেৰা
অ অ হব